কলটো কিন্তু মোৰ ডিচকানেক্ট হোৱাই নাই কিমান আছে
টোৱেন্তি টো মই নাই চোৱা
ঝামেলা এইবোৰ
এই ৰাম সু হাঁ
এতিয়া মোৰ ঝমেলাই লাগিছিল বৰ ঝমেলা কিন্তু হলে মানে কিয় সেনো বাৰে বাৰে হৈ যায়
অনা
উম বাৰে বাৰে হয় মানে এতিয়া একবাৰ হৈছে বা দুইবাৰ হৈছে সেইটো বেলেগ কথা আৰু মানে নিজে নিজে কটা গ'ল মেইন কথা সেইটো হে মইতো বন্ধ কৰি থৈ দিছো এতিয়া আৰু মোৰ ওপৰৰ পৰা সেইওঁ নাহে
অঁ অঁ ভাল নালাগে হে কিবা এটা
কিবা হয় ন গমে পোৱা নাই মই এইটো কাৰণে এইটো ৰুমত বহি থাকি পিউত যে মই সেইটো ফলটো ভাব পিছত মই যাম সেনকে তছত মূতে নেপকৈ থাকি যাব নৰাটো এনেই গলো এতিয়া ও নাপাম চাগে মই অকল দুটাইয়ে মোৰ জীৱন ঠিক হ'ল বাকী একো ঠিক নহল বাকী তিনটা ঠিক নহল মোৰ
সেইকাৰণে একবাৰতে কৰি ল'ব লাগে। মাহে মাহে ৰখিব নালাগে পিছক লাগে মোক মোৰতো চেঞ্জ হৈছেগে
নহয় এই মানে বাৰে বাৰে ডিচকানেক হৈ আছে না সেইটো কথা কৈছো মই
উফ প্ৰভু
ইণ্টাৰেষ্টিং লাগিছে এখন
চাট টো ধুব মন যায়
কিহৰ চাট হেল্ল' হেল্ল'
অ অ শুনা পিইছা গম নাপাওঁ এই বিয়া কি আছিল ওচৰত
বম ফাটি আছে হেল্ল' কি কৈ আছা এই বুজি পোৱা পাৰে
বিয়া কৈ আছো বিয়া
অ মাছাত নাই মাজতে একদম চাইলেণ্ট
নহয় কই
হেল্ল' জ
কি মানে কোনটো অ সে কি কয় পাৱাৰ বটম সি দিলে নিজে নিজে কাত খাই আহে কি কয় একো চাওন নহা হৈ আছে যায়চোন কেনা আলজীৱ হৈ আছে এতিয়া বাদ দে
মোৰো চাগে সেনকে কাটা গৈছে চাগে
অ সেইটো হ'ব পাৰে গম নাপাওঁ
কি বা মুৰাটো
অ অ বিয়া চিয়া আছে
অ
অ ডাবাল দৰ ক'তনো যাম
মোৰ বিয়া চিয়া খাব মষ্ট মন যায় মোৰ ভাল লাগে বহুত
উম মই ভাল আইচক্ৰীম খাব পা আইচক্ৰীম খাব পাও
জালমানমান
কলমং খাও চ বহুত জেগা দবাইত হ কি বঢ়িয়া লাগে হয় অ
মিটো বেয়া ব লোচন ধ
ক ন আটা এক একদম ডাঙৰ আইনা এটা অৰ্ডাৰ কৰিব মন যায় ‌ যে আছে কিন্তু আমি থ'ব লগা
থব লগা জোগা নাই অ মোৰতো একেবাৰে মোৰতো বস্তুৱে থব লগা জেগা নাই মই আইনা কি থম কিন্তু মোৰো মন যে কিনিব কাৰণে কি মজাৰ ফটো উদ্ভৱ পাৰি না সেই আইনা খন ওচৰত এটা প্লান্টচ থবি ম
তাৰ এৰি ওচৰত এই বঢ়িয়া
ৰিয়েল নহয় আৰু এনে সেৰ প্লাষ্টিকৰ সেনেকা
এ বহুত ধুনীয়া লাগিব এনকা
উম ভাল লাগিব অ অ ভাল লাগিব সেনেকে তেতিয়া ক তোৰ ৰুমত কিনিব পাৰাতো
কি
তোৰ ৰুমত ভাল লাগিব তই কিনিবি
আলনাটো আছে যে আমাৰ
অহ হা
আলনাটোৰ কাৰণে মানে বেছি দিগদাৰ হৈছে নহ'লে চবখিনি হলেই হয়
উম
ঠিক আছে
মোৰতো শুনিচানে নাই লিফ কল ব সকলো যে লিভ হা
তাৰ পিছত চাবি
কি চাবি
কিবা চাওঁ বুলিল কি বওজা চ
নহয় কিমান হ'ল এতিয়া টাইম চাচোন
চাৰি মিনিট পাঁচ মিনিট আৰু
হ এতিয়াও আছে তাইম
উম বহুত ভোক লাগি আছে একদম মানে খাব মানে পেট পোৱাইছে আৰু তাতে গম পাইছো মোৰ মোটাও লাগি আছে
কিয় বা নাহিল এতিয়া মাত্ৰ দুটা হ'ল মোৰ
দুটা এ এইব পাত্ৰ এটা হল।
উম। এইমাত্ৰটো নহ'ল। ত গন্তি নহব চাগে এতিয়া হেনেকে হৈ গছে। চন এয়াত দে ডিছকণ্টিনিউ হৈ আছে তাৰপিছত আৰু
এ যা বাদ দে যা।
এইটো লাষ্ট তাই ইয়াৰ পিছৰ এটা ৰিল তুলা আছে। আ
এই ইহঁতে কৰিলে বা নাইবা।
সিহঁতে নাই কৰা তাই বোলে ক'বাত গৈছিল। তাকে নাই কৰা কালি কৰিব চ। চাগে।
অ ইটো মানে থাকি যায়।
তাই মানে হেৰি কৰা নাই নহয় ডাউনলোড কৰা নাই মানে ক্লিক কৰা নাই নহয় ক্লিক কৰিলে নাথাকে।
এপটো অলপ ঝেমেলা আছে বহুত ঝেমেলা আছে।
তাছটো কথা কৈছো সেইটো কৰা নাই নহয়। ত সেনেকে নাহে।
অ অ অ। অ অ তেনেহলে ভাল অ।
উম। উ
অ সাপৰিবা
কবাত ফুৰিব যাব মন যায় আছে। সেইদিনাখনো আমি গ'লো কিন্তু মানে সেনকা ভাল লগা নাই। তাৰ মানে ওচৰতে গৈছো না ত সেনেকাে ভাল লগা নাই। ফুৰিব গৈছো হেন লগা নাই
এ ইমান গৰম লাগছে গা তাতে উফ।
অকমান দেৰিকে যেনেকে চাৰিটা পাঁচ। তা মানে সে কেইটা ভাল
তো যাব নোৱাৰি তেনেকৈ এইটোয়ে কথা
অ ওচৰত ওচৰত ভাল জোগাও নাই তাতে আৰু
উম
পিছত নাই অ
বহুত দূৰত দূৰত আছে ওচৰত জি আছে খালি কেফে আছে
অ এই নোৱাৰি এনেকে মই কি ভাবিছিলো আমি শ্বপিং কেফে কবাত সেনেক কবাত জাগাত যাও কিন্তু এই ঠা অলপ গৰমজো লগা দি খালা নহলে বহুত অশান্তি লাগব
উম‌ মৰিগ'ল
শ্বপিংত যাব পাৰি
হা ৰ
মোৰ তো মেকুৰীটোৰে মনত পৰি আছে। বহুত এক তো মানে লাগাছে বেছি
আৰু নিজে গৈছি দেহা পইচা মেকুৰী তো
উম হেল্ল সেনেকে আছে এই ইতিয়া ভাল লগা নাই মানে কি ক আৰু কিন্তু উপায়ো নাই ন এেৰাখছে আৰু আইটাই লে এই যে চৰাইত যে বান্ধি থৈ দিয়ে তেনকে ৰাখছে
বান্ধি থৈ দিয়ে মানে
চৰাইক যে এই কেজুৰ ভিতৰত যে থৈ দিয়ে সেনেকে ৰাখছে কি কেচটো মস্ত ডাঙৰ অ কেইজোৰ ভিতৰ
অ থব লাগিব নহলে নহলে গুচি যাব না
অ সেইয়ে উপায়ো নাই তাতে এতিয়া ভাবছো কি এসপ্তাহ চাও ৰ এই লাষ্ট চান্দে লাষ্ট দিনটো এইটো যদি না এক হেই নকৰে কোনো মই লৈ আনিম
অ আনবি আৰু। উপাই নাই তেতিয়া।
মানে সদায় যেতিয়া যেতিয়া পৰা থৈ আহিছোঁ সেনেকে মনতে পৰি আছে। একদম একম কি হ'ল,
এক ৰাতিতে মনটো লাগি গল না? মই তাকে ভাবোঁ।
ত কালাক
ডলফিন ভাল লাগে ন ডলফিন
অ অ ভাল লাগে মোৰ
কিউট বে
দলফিন আৰু কিবাকিবি বোৰ ভাল লাগে। মোৰ সেইটো বেছি ভাল লাগে। ষ্টীল যে,
তিল। অ, অ, অ।
উ, মজা লাইফ।
এ এ মই ভাবিলোঁ চিলোৱা জেগাটো বেলকলি হয়। বেলকলি আৰু এনেকে এ ৰাম, খাই দিলে বোলে ছেচ। উম। উম
এতিয়া মোৰ লাহে লাহে তুপনি লাগি আছে আৰু।
উ
এইটো কলটো কাটি কিনে আৰু এটাই হব ন?
উম।
উম ত তেতিয়া। তেতিয়া মই বিশ্বনাথ যাব চাও ৰ আগতে মূৰটো কে
অ নি চাবি ৰ
উম উম। উ
উম মা ভোক লাগছে।
মোৰ তো সেই সেই বটানিৰটো মই দুটাত দু তই ড্ৰয়িং কৰাই নাই বটানিৰ।
ত এনেই কি কি আছিলে বাৰু? জ'লজী হে বহত আছে বুটানি ইমান নাই।
বটানি নাই লোৱা আৰু, দুটা দুটা জেং কৰা নাই। মানে
উ এই ফুল কেইটাহে। হ'ব দেই ইমান টান নহয় ধতুৰাটো যে আছে, হ ধতুৰা এইটো যে আছে। যে, সেই টো আমি এই একজামতে কৰা, তলৰ ক্লাছটোত।
আচ্ছা মই অহা নাই চাগে তাতে। মোৰ মনত নাই। আচছা এক্জামত এক্জামত কেতিয়া কৰিছো মনতে নাছিল আমাক আমাক ফুলহে কৰিব দিছিল
সেইটোৱে ফুলটোৱে হয় সেইটোৱে ফুলটো
আত্ছা
অ সেইটো তে অ এক ছেকেণ্ড সটো যদি কৰছো তে নগ'লেও হ'বচোন
কৰিব লাগিব ক'ত মনত আছে তোৰ
উঞ্চ
উম'
উখ ৰাম দিগদাৰছে
আৰু প্ৰোক্টিকেল বোৰ মনতো নাথকে
অ এই ভাবি আছো লিখাতটো কি কৰো এতিয়া চাব দিয়ে নে নিদিয়ে বা
ক'ত
বাইিৰজি
বায়'লজি অ বায়লজি চাব নি দে ৰ
উ দে হ'ব দে
কেমিষ্ট্ৰি হৈ গ'ল নেকি
অ'
দে দে
উম